কি কৰি আছ?
এয় ছয়নি এ তৰ?
এনে বহি আছো কি কৰিবি ইমান ৰ'দ দিছে। দেই বাটটোত বাঁহ তলত ইমান ধুনীয়া বতাহ মাৰিছে। হেই ৰাতিপুৱা আঠটা নটামান বজালৈকে ৰ'দ পৰে তাৰ পাছত চাহ পৰে এতিয়া ইমান ইমান ধুনীয়া বতাহ মাৰি আছে তাতে বহি আছো।
আমাৰ ফালে বতাহ চতাহ নাই ইমান গৰম এতিয়া সেই এ এই বাহনিৰ তলত বহি বহি ৰ'দ পৰিলে এতিয়া ভিতৰলে আহিছো
অ ইমান গৰমৰ কেনেকে ভিতৰত সোমাই আছে?
ফেন এখন লগাই
উম ফেন হাৱাবোৰ গৰম গৰমে আহে।
চিলিঙি ফেনৰ হাৱা গৰম গৰম কিন্তু সেই টেবুল ফেনৰ হাৱা ঠাণ্ডা।
ভাত খালি?
এবাৰ খালো আৰু এবাৰ খা'ব লাগিব।
এবাৰ কি বনালে?
মই বনালো কুন্দুলি আলুৱে ভাজিলো তাপা দালি বনালো একেদিন ভাজি ভাতে খাই আছিলো।
অহ।
হ পেহা হতে কি কৰিছে?
পেহা ভাত খাবলৈ লৈছে ৰাতিপুৱা পানী দিয়া ভাত খালে।
উম।
মোক সুধিছিলে খাওঁ নিকি মই বোলো মই এতিয়া নাখাওঁ অকণ দেৰিকেহে খাম।
কিহে পেহিও খাইছে নিকি বাও
অ পেহীয়েও খাইছে মাছ আছিলে, তাৰ পিছত দালি বনাইছিলে, তাপা ৰঙালাও বাকলি আলুৱে ভাজি আছিলে কালি দালি এতিয়াহে দালি এতিয়াহে খাইছে বাও
অহ। ভাজি কালি ভাজি গোন্ধোৱা নাই নে?
অঐ ৰাতিপুৱা খালোৱেই নহয় ভাজি শুকানকে ভাজি থোৱা ভাজিলে মানে সেই ভাজি সেইখিনি নোগোন্ধাই।
অ।
আঞ্জা থাকি থলেহে গোন্ধাই থাকে।
অহ। খুৰিয়া ফোন কৰিছিল? কৰিছিল ৰাতিপুৱা
অ হাল বোকা দি আছে নে? নাই কোৱা নাই কোৱা। বোকা দি আছে নে?
দি আছে অ আজি গাড়ী চাৰ্ভিচিং কৰিছে সপাই। আজি ৰাতিপুৱা পালেগে এতিয়া না পোৱা।
অহ ইমান ৰ'দখনত কিমান পানী আছে অঔ।
যানো পানী শুকাব আও। কালি বৰষুণ জাক'ত পানী অকণ হ'ল বাও অলপ দিয়া নাই ন?
আমাৰ ইয়াত চোতালখন যেনে তেনে তিতিলেহে।
আমাৰ ইয়াত ডাঙৰকে দিছে এৰে আকৌ দিয়ে এৰে দিয়ে। কিন্তু গৰমটো উঠিয়ে আছে কাৰেণ্টটোও নাই নাই বাও।
অহ।
বাৰটা বজাৰ পৰা দিছে দুটামান বজালেকে
অ আমাৰ কাৰেণ্ট আছিলে বাৰু
নাই কাৰেন্ট আমাৰ ৰাতিপুৱা আহিছে।
অ মালে ফোন কৰিছিলি নি?
কাৰেন ৰা কাটা কৰি দিলে
না কোৱা কালি এনে ইমান সময়তে কৈছিলো আজি নাই কোৱা
হয়
কালি আগফালৰ মাটি খিনি হাল বালে হেনো
আহ
তো তাত তহঁতৰ তাত নেটৱৰ্ক নাই বাহিৰলৈ ওলাই আহচোন।
টো। তই শুনা নাই নেক
অ মাততো এতিয়া অকণ ইচ পচ এতিয়া স্পষ্টকে আহিছিলে অথনি থুক থুক থাক থাক কৰি আছিলে।
মই সৰুকে কৈছিলো তেতিয়া।
অ ধুনুৱে কি কৰিছে?
কালি খুড়ীয়ে আগফালে মাটি শাল বালে বুলি মাছ ধৰিছিল।
অ। ঢেৰ মাছ ওলাইছে হেনো এই পূৰ্ণিমা বৌৱে ফোন কৰিছিলে।
দেউৰী নে?
অহ
কেতিয়া হ'ল?
অথনি হৈছিলে বেছি দেই হোৱা।
কেলে
ঢেৰ মাছ ওলাইছে হেনো।
কেলে কৈছিল?
কথা পাতিবলে
অ এনেই আগতে নকৰে যে সেইটো কাৰণে সুধিছোঁ।
মানুহে ফোন কেলে কয় আক
জানোঁ অ
তুলে নাই কৰা নি?
অ পূৰ্ণিমা লগত ৰেলেচন নাই।
ওম।
এ চুমে জানে ইয়াপা মোবাইল টো চলাবলে আনিছিল
অহ
শুনিছা নাই?
শুনিছোঁ।
তাপা হেতে ভালকৈ নেটৱৰ্ক ভালকৈ চলে তা পা এ দুমাহ মান চলাল তাপা মোবাইলটো পকেটত থাকোতে নিজে নিজে স্কিমখন অফ হৈ গ'ল। সিটো যাওঁতে।
মোবাইলটো ভাল কৰি দিবলে বেয়া। আমি মোবাইল টো নিজে বেয়া কৰা নাই নহয়, সেই বেয়া হেৰি কৰি থওঁ তেনে আগতেও হৈ আছিল। মোবাইল টো বেয়া।
ভাল কৰিহে চলাইচিল সেতোকে ভাল কৰি নিদো বুলি কলো হতে।
অ আকৌ মোক কৈছে তহঁতক দিয়া এমাহ মানৰ আগত সেই ডিচপ্লেত গৈ আছ- ডিচপ্লেটো ভাল ডিচ প্লেটো লগাই পেলাই দিছিলে।
বহুত পেট কুলিকেলা গাড়ীখন আনিলে সিহতে সেই কি বুলি কয় চুমিয়ে সেই তেল চেল ভৱাই পইচা নাই তেল চেল ভৰোৱাই চলোৱালে বহুত সাহনি পাই।
উম
আগতে ফোনৰ ওপৰি ফোন কৰে সেই চুমলে আজিকালি নকয় মোৰ নম্বৰ ডিলিট কৰিলে। পাই সেই ইয়াতোতোৱে
কৈছিলে বোলে হে তেহেৰক দিয়া তেঁতক দিয়া এমাহৰ আগত মই ষোল্লশ টকা দি ডিচপ্লেত লগাই আনিছ-
আমি ছশ টকা দি নেটৱৰ্ক আৰ চি বনাই লৈছো মোবাইল টো পকেটত উলিয়াইছে অন নোহোৱা হল চাৰ্জত দিছে অন নহয় আমি কৰিব লাগে কি আমিতো বেয়া কও বুলি বেয়া কৰা নাই সিহঁতে কইও আছিল বেয়া হৈ আছিল ভাল কৰি লবি কৰিও লৈছে নেটৱৰ্ক আৰচি চাৰ্চি বনাই ও লৈছে
উম
আমি পেলাই মেলি বেয়া কৰা নাই নহয় নিজে নিজেহে বেয়া হৈছে
উম এতিয়া সেই ডিচপ্লেটটো গ'ল হেনো আকৌ
অ সেইবোৰ মানুহক সহায় কৰি লাভ নাই নহয় আমাৰ চুমু জাকে তাকে সেই কৰি দিব সি
তেনেকুৱা মানুহৰ পৰা মবা এনেকা বস্তু আনিবই নালাগে নহয়
খুড়ীয়ে কৈছিলে হেনো চুম খুড়ীক অ কি চুমক সেই এইটো কি বুলি কয় এইবোৰ মানুহৰ লগত বেছি মিতি পতা ভাল নহয়
আমাৰ আক নুশুনে নহয় নিজতোহে গাড়ীত তেল ভৰাই দিলে বাৰশ টকা তেল ভৰা লে পাঁচশ টকা হে দিলে ইবোৰ কত গ'ল নাজানো পইচা
মেই মাজতে খুব ভাল মাজতে খুব ভাল হৈছিলে যে
উম সেইটোৱেই
বেছিকে ভাল হলে মানুহক গম পাবি আৱ বেছিকে দিন নিটিকে
উম মানুহ জোখত থাকিব লাগে
উম কাকো বেয়াও পাব নালাগে কাকো ভালো পাব নালাগে বেছিকে চবক চবকে মাতবোল কৰি থাকিব লাগে
বাইকখন না বাইকখন তাৰ হেই বাবুৰ সেই বঙালীয়ে নিদিলে আকৌ আমাৰ চুমেহে দি পেলাই পু পুৱলে পঠিয়াই পঠিয়াইছিলে আক সেইবোৰ মনত নাই আহেনো
উম
বঙাইগাক বস্তু দিয়া নাই মই।
অহ
তই ক এতিয়া তই ক এতিয়া হিহঁতক সহায় কৰি লাভ নাই সিহঁতে কওক এতিয়া তহঁতক সহায় কৰি লাভ নাই কা তো বিশ্বাস কৰিম এতিয়া
পূনিমাই কি বুলি কৈছে
সেইটোকে কৈছে মোবাইলটো কি কয় উম কৈছিলে হেনু বেয়া হৈ আছে নেটৱৰ্ক আৰ চি টো বেয়া হৈ আছে আৰু মই অলপ দিনৰ আগত ডিচপ্লেটতো বনাই আনিছোহে পোন্ধৰশ নে ষোল্লশ লৈছিলে বুলি কৈছে
উম
তাৰ পিছত হেৰি নেটৱৰ্ক আৰচিতো গৈ আছে তহতে বনাই ল'বি বুলি ক'লে সিহঁতে বনাই ললে হ'পাই তাপা মই ডিচপ্লে লগোৱা পাছতে এমাহ এমাহ নে দুমাহ কিবা এটা চলালো বুলি কৈছে আকৌ দেই মিছাকে কোৱা নাই
অ
তাৰ পাছত সেই তাৰ মোবাইলটো নাই বুলি কোৱা দেখি আমাতো নিলে তাৰ পিছত সেই এতিয়া নিজে নিজে বেয়া হল বুলি কৈছে মই বোলো তাই হেনে ভাবিছিলে অকলে চকে-ট যে চকেট এটা নাথাকে জানো সেই চকেট টোৰ ৱাৰবোৰ গৈছে হোলে বুলি ভাবিছিলে তাৰপাছত এতিয়া এই এ জুৱাবাৰীত নাই জানো এ হেৰি মবাইল ভাল ভাল পাই আমাৰ পৰিয়ালৰ মানুহ এটা সেইটোৰ ওচৰত দিলেগে হেনো এতিয়া হে ই অকল চকেটো আও সেইবোৰ ৱাৰ বোৰ যোৱাতো যোৱাই আৰু হেৰিও গ'ল হেনো ডিচপ্লেট টো গৈ আছে বুলি কৈছে এতিয়া কৈছে ভাল কৰি কাইলে আনিবগে লাগিব বুলি কৈছে
মোবাইলটো অ দু হেইটোৱে হেই তুতুয়েহে কলে লৈ যোৱা এইটোকে চলাই কিবা বুলে সি অংকুচ যাৱাও নাছিল নিজে খুজি অনা নাই দু কৰি দিব তেনেকেহে কৈছে
অ তোক হেনো কৈছিলে মোবাইলটো ভালকৈ দিবি আকৌ মোৰ পইচা নাই বুলি।
অ। আমাৰো তেতিয়া আমি কিমান হৰি চলিছো চুমেও ক'লে মই নোৱাও বুলি ভাল কৰি দিব।
নাজানো আও পাই এনেকুৱা এনেকুৱা মানুহৰ পৰা বস্তু আনিবই নালাগে।
ইমান গম নেপাওঁ গম পাওঁ
উম মানুহ দুটা সময়ত মিলে কথাটো আগত আলোচনা কৰিবও পাৰে অমুকৰ পৰা বস্তুটা আনো আন- আনো নে নানো।
ভালে আছা?
তাছত এনেই বেয়া পোৱা পুই হোৱাতকে।
অন কালি মানুহক দিব ক এনেই ভাল দিব
উম ধুনুৱে কি কৰি আছ-
আছে এনেই বহি।
এয় ঘৰলে আজি যাব নে?
খুড়ীয়ে ফোন কৰিছিল মাতিছিল গা দিব হেনে কাইলৈকে।
এ
চালিগ্ৰ ৰখিবলে
অ কাইলৈ পৰা কি কাম কৰিব?
বোকা দিব বোকা।
মাটি নোৰোই অহ অ বোকাত নিজে য নিজে ৰুব জানো লোককহে দিব চাগে।
কোনে?
বোকা নিজে ৰুব জানো সিহঁতে।
চুমকুৱে নিজে ৰুৱে ক'ত নো সিহঁতৰ সাজিয়া খন লগাই নলগাই নহয়।
আকৌ দেখোন কালি নে পুৰখি খুড়াই ফোন কৈছিলে তেতিয়া হাজিৰা লগাম বুলি।
এনেই অকনমান খাই ললে ওস্তাদি আহি যায়।
উম। পাছফালে দিব নে আগফালে দিব।
পাছফালে আগফালে এতিয়া নিদিয়ে।
অহ আমাকো কেতিয়া দিয়ে বা।
নাজানো।
উম তই জান কি ইটো বোলে নাজানো সিটো বোলে নাজানো হব দে।
অ ফোন কৰি সুধিবি আক।